হেল্ল'
হেল্ল' আহ কি কৰিছে
এ কি কৰি আছ এ ভাত পানী বনাই কৈ আজৰি হৈ আহিছো
অঁ অ
ভাত বনালি
মই ভাত বনালো খালোৱে
অ খালিএ
জাবা
আহ ভালে কৰি দে সোনকালে খালি আমাৰ আকৌ সোনকালে খাব নোৱাৰো যে আমাৰ ছোৱালী ডালি কেৰলা আৰু ভাজিলো। তই কি বনালি? তই কি বনালি বুলো? অ'।
দালি- দালি বনালোঁ তাৰপিছত আকৌ এনেকে ছয়াবিনে আলুৱে মটৰে এনেকে ভাজিলো ।
অহ।
হেল্ল'। আকৌ পাপৰ ভাজি দিলো সেয়াই ।
অ' অ'।
অ' সেইয়াই বুলো আৰু একো নাই অ'।
অ' শুনি আছো উম।
শুনিছানে?
অ শুনি আছো।
অ'।
উম।
অ' অ'। তাৰপা, আপোনালোকে হেৰি লৈ গৈছেনে অং নীনাভ মন্দিৰলৈ।
অহ গৈছিলো।
হেল্ল'।
অ' গৈছিলো।
অ' অ' কেনেকে হেৰি কত আছিনো ম - মানে গৈ পোৱা নাই যে।
এইটো নাজিৰা নাজিৰা শিৱসাগৰ। শিৱসাগৰ পাৰ হৈ যাব লাগে নাাজিৰা।
অ'।
শিৱসাগৰ পাৰ হৈ নাজিৰা যা - নাজিৰা পাবকৈ লাগিব।
অ' কিহত গৈছিলে বুলো?
আমি আমি ট্ৰেভেলাৰত গৈছিলো। ট্ৰেভেলাৰ ভাড়া কৰি গৈছ আমাৰ ইয়া পৰা ট্ৰেভেলাৰ এখন ভাড়া কৰিছিলে। ট্ৰেভেলাৰ ভাড়া কৰি গৈছে। চিলে পঁচিচটা মান মানুহ পঁচিচটামান মানুহ গৈছিলো আৰু
অ ' অ ' সেয়ে ভাল লাগে। চাগে গৈ মই যাম বুলি ভাবি -ভাবি আছো যাব লাগিব আওঁ।
অ'ভাল লাগে নাই তাত যাব লাগে ।মন সেইটো একেবাৰে পুৰা প্ৰমাণিত বোলে মন্দিৰ, শুনিছিলো আমিও এতিয়া হয়। বাৰু ভালো লাগিলে গৈ। তাৰমানে তই গ'লে মানে এনেকুৱা লাগে যে একেবাৰে যে এনেকুৱা মানে ভগৱানৰ হেৰি এখন এনেই শিৱ বাবাৰ হেৰি হেৰী হে। মানে ইমানে ভাল লাগে বুলি। কৈছো নহয় তাত গৈ তোৰ মই যে ৰাতিতটো আমি গাড়ীতে গৈছো ৰাতিতো গাড়ীত গৈছো হয়। অকলো শুনাও নাই ৰাতিটো গাড়ীতে গ'লো তাৰপিছত গৈ তাত পাঁচটা বজাত পালোগৈ পাঁচটা বজাত পাই গা পা ধুই গা পা ধুই কৰি লৈ আও। একদম পুৱাাঁচটা বজাৰ পৰা লাইন লাগিছ আমি আঠটা বজাল লাইন লব লাগে অ মানুহ হাজাৰ হাজাৰ মানুহ লাইন ল'ব লব লাগে।
অ' বহুত মানুহ মই মানে এনে হেৰিয়ত দেখিছো যে বহুত লাইন লব লাগে এইয়া মোবাইলতে দেখিছো।
অ ', সেই ৰাতিয়ে যাব লাগিব সেইকাৰণে ৰাতি চাৰি পাঁচটা বজাৰাব লাইন লৈছো আমি আঠ তানে চাৰে মানুহ মানুহগৰাকী হেৰিটা বজাতহে ওলাইছে চাৰেনটা নটাামান বজাত মন্দিৰটো খুলিছেহে। কিন্তু আমি তেতিয়ালৈকে লাইনতে খাৰা হৈ আছো।
অ'
মানুহ খাৰা হৈ আছো যদিও মানে কষ্ট ন কষ্ট লগা যেন যলগা নাই মানে ভগৱানক
অ -অ -অ হয় দিয়ক আৰু এ শুনিছো আৰু বহুত বিশ্বাসী হেৰি যে একদম যি বিচাৰে তাকে পাই।
অ 'তাকে যি বিচাৰ বুলে তাকে পায়। পায় অ সেই সেইটো হয় শুনিছো এইটো নিজৰ বি বিশ্বাসৰ লগত কথা হয়।
অ' সেইটোৱে
সেইটো চবৰে নিজৰ নিজৰ বিশ্বাসৰ লগত কথা তই যদি ভাল পাইছ তই তোক বিশ্বাস হৈছে যদি তই গৈ পেলাই তই ভাল পাবি। যদি বেয়া পাওঁ এইটো লগে হে আও আৰু নিজৰ লগত কথা আমি ভাল
অ হয় মইও ভাল পাওঁ কিন্তু এতিয়া যাব। যাবলৈহে আমাৰ এইফালৰ পৰা সুবিধা নাই চব মানুহে একেলগে গলে ভাল হয়। অকলে এতিয়া যাবও নোৱাৰো নহয় আহ।
আমি গৈছো। ৰাতিতো গৈ আছো ৰাতিটো গৈ আছো। চো হয় ৰাতিপুৱা সময়ত সেৱা সত্তাহ কৰি আমি বাৰটা এটা তাত হেৰি দিয়ে দেই প্ৰসাদ চসাদ। প্ৰসাদ নিদিয়ে কিন্তু প্ৰসাদ । তই ইয়াত। নিব নালাগে একো নিব নালাগে। খালি তই কিবা খোৱাই। দিওঁ বুলি কলে অনলাইন অ অনলাইনতো দিব পাৰিবি এনেও দিব পাৰিবি। পাঁচশ টকা এটা দিব লাগিব তই অ। পাঁচশ টকা দিলেই হ'ল পাঁচশ টকা দিলেতো হৈ যাব নিজে আৰু। একো কৰিব নালাগে আৰু।
চ তেনেকুৱা।
অ আৰু এটা কাম কৰিব পাৰিবি তই চাকি তাকি এনে তামোল পাণ একো নিব নালাগে খালি মিঠাতেল আৰু পানী বটল এটা লৈ গ'লে হ'ল। আৰু কিনিব পাৰে বাৰু তাতে ওচৰতে অ। তাত এটা অৰিহণা টো ললে। অৰিহণাটো দিবি নিজৰ মনৰ ইচ্ছা যি অৰিহনা দিয় আৰু তেনেকুৱা। ক মানে কি পানী ব্যৱহাৰ। পানী দুনি মানে তই তাৰ পৰাই পাবি চব আমিত। তাৰপাই কিনিছো। তাৰপা শৰাই দিওঁতে সেই পাঁচশ টকা এটা দিছো আৰু।
অ ভালে হৈছে। এয়াৰ পৰা লৈ যোৱা সলনি হয় ইমান দূৰ। পাতাত। এনেকে দিওঁতে হৈছে য।
সেয়া কৰিছো সেৱা কৰি মেলি আহি। অ এয়া হেৰি কৰিব দিছে। তাত প্ৰসাদ দিছে দেই প্ৰসাদ খালো। প্ৰসাদ একেবাৰে লাইন লৈ ললে প্ৰসাদ। ল লাগে কেইবা ঠাইতো লাইন ল'ব লাগে গম পাইছ নাই নিৰ্মালি লবলৈও লাইন ল'ব লাগে প সেয়া এনেই সোমাবলৈও লাইন ল'ব লাগে আগত তেল ঢালিবলৈ লাইন ল'ব লাগে এ তাৰপিছত আকৌ প্ৰসাদ ল'বলৈ ওলাইন ল'ব লাগে আকৌ খীৰ খাবলৈও লাইন লব লাগে খিৰ দিয়ে দেই খিৰ খাবলৈ দিয়ে কিন্তু অ মানে কি তাৰপিছত আমি খীৰ খাই দুটা ডেৰটামান বজাত তাৰ পৰা ওলাইছো চাৰে বাৰটা বজাত ওলাই আহিলো আৰু ওলাই আহি আমি তাৰপৰা আকৌ শিৱ শিৱদ'ল চালো তাৰপিছত আকৌ হোটেল এখনতে অ হোটেলতে ভাত পানী খালে চবেই শিৱদৌল জয়দৌল কাৰেং
অ অ ভালেই হ'ল দিয় একে আহোত এনেকে গাড়ী ভাড়া কৰি গ'লে ভাল মানে চব চাই আহিব পাৰি যে এতিয়া অকলে গ'লে এতিয়া টো নোৱাৰি হয় এতিয়া চব মানুহ একেলগে গৈছে যেতিয়া গাড়ীখন ৰখাই ধুনীয়াকে চাই আহিব পাৰিছে । আমি এতিয়া ধ লাইন গাড়ীত গলে ত এতিয়া গাড়ীখন ৰখাই ল'ব নোৱাৰো হয়
অঁ অঁ
বা ট্ৰেইনত গ'লেও
অ কাৰেংঘৰ ৰংঘৰ এইবিলাক চব চালো আমি তাত চাবলে সুবিধা মানে গাড়ীখন ৰখাই লৈ ৰখাই পেলাই উ ৰখাই পেলাই গোটেইখিনি মানুহ চাইছে যে
আহ অঁ অঁ
শিৱদৌল জয়দৌল এইবিলাক চব চালো আহ সেইবিলাক চাবলৈ ভাল ভাল অ এনেকুৱা সুবিধাতে যাব লাগে হয়
অ তেনেকুৱা আমাৰ এনেকে গাড়ী ভা়ৰা কৰা নাই যে সেইটো কাৰণে দিগদাৰ এতিয়াও দূৰ হয় যে ইয়াৰ পৰা
অ
আমাৰ এপৰা দূৰ হয় ।
ইয়াৰ পৰাৰা দূৰ হয় মানে সেয়া আমই ইয় পৰাই দূৰ একেই ।
অঁ
একেই হয়
অ একে হব কিন্তু তেওঁ আমাৰ ইয়াৰ পৰা মানুহখিনি মানে এতিয়া তেনেকে নোলায়
আহ
আপোনালোকৰ সেইফালে ভাল মানুহ বিলাক ওলাই যে
অ আমাৰ আকৌ এয়াৰপৰা হেৰি এবাৰ গছো আমি ঢেকীয়া খোৱালে দেই
অ ঢেকীয়া খোৱা
অ ঢেকে খলো গ'লো এবাৰ এনেকে বাৰ গোপিনীৰ লগতে গৈছো কোৱা
অঁ অঁ
ঢেকীয়া খাও গলো ঢেকিয়া খোবাত বহুত দিন হ'ল বাৰু যোৱা ঢেকীয়া ঢেকীয়াখনত গৈছো যদিও এ মানে হ'ল দিনা সে ঢেকীয়াখন না এই মীন মন্দিৰ ৰিচিৰ্ভ হোৱা নাই কেইদিনমাহ হৈছে যোৱা
অ অ সেই ঢেকীয়াখোৱা নামঘৰ সেইফালে আহে নেকি ন
অ আকৌ হেৰিলে গৈছো এয়া এইটো বৰপেটা এই হেৰি যে পাহৰি গলো এইডোখৰ জেগাডোখৰাম ৰ মই তালৈও গৈছিলো
বৰপেটা এইয়া হেৰি ব এনেকে যেনেকে আমাৰ ইয়াত বৰদোৱা থান আছে আছে হে তাতো আছে নেকি হয় শংকৰদেৱৰ
অ শংকৰদেৱৰ আছে মাধৱদেৱ এইবিলাক চব আছে যে
অ বৰপেটাতহেতেন এই শিৱদৌলত গৈছে শিৱ এই কি হেৰিয়ত ফাকুৱাত গৈছে ছিলানে
নাই নাই এনেই গৈছিলো এ এবাৰ ভা়ড়া কৰি গৈছিলে কিন্তু সেয়া দিন হ'ল এবছৰ কিমান হৈ গল পাহৰি গছো মানে যেগাডখ নামডখৰ পাহৰি গলো এবছৰ মান হ'ল যোৱা সেয়া কিন্তু আলো গলো আকৌ ইফালে বৰদোৱালে ধৰি লও গৈছো বৰদোৱাল এইফালে আমাৰ মানুহবিলাক বৰদাললৈ গৈছে যে হে পা গৈছো মানে এনেকে এনেকে জেগাু ফুৰিছো দে এনেকে
অ এ নতুনকে নতুনকে যে বৰদোৱা থাম হ'ল এতিয়া গছ
অ নাই নাই এতিয়া নতুনকে হোৱাৰ পৰা যোৱা নাই
অ অ আমি হেৰিতে পুৰণা হেৰিতে গৈ আছিলো এতিয়া নতুনকে হেৰি
এতিয়া নতুনকে হোৱাত এতিয়া যাব বুলি এয়া হেৰি এইখন এইটো আৰু এটা মন্দিৰ আছে ন এইফালে ঢিঙৰ ফালে সেইফালে ঢিঙৰ ফালে আছিলে কি নামটো আছিলে
এ মৃত্যুঞ্জয় মন্দি নেকি?
মৃত্যুঞ্জয় মন্দিৰ টো গৈছো আমি আ মৃত্যঞ্জয় মন্দিৰ কেইবাবা ক'লো
অহ অহ
নহয় এইটো হেৰি পাতেকী বহ পাতেকী বহ পাতেকী অ পাতেকী বহলে যাব পাতেকী বহি পৰা মানে আমাৰ বৰদত সোমোৱাৰ কথা মানে যোৱা ঠিক হৈ আছে গাড়ী ঠিক কৰিব মানে যাব মানে মানুহখিনি অকণমান গৰমতটো বেছি যে অলপ গৰমতটো কমিব দিছে আও
অ ঠাণ্ডা পৰিলে অসম যাব
অ এই পাতেকি বৈলে যাব হব এতিয়া এই পাতেকে বৈ লৈ যোৱা আলোচনা আলোচনা হৈ আছে পাতেকি বহি পা একে বৰদোৱা সোমাই কৰি গোটেইখিনি আহিব মানে সেইকাৰণে বৰদোৱা যোৱা নাই এনে মাজত অ এনেই বোৱাইজনীৰ লগত হাওঁ বৰদোৱা গৈছিলো কিন্তু ইমান নাচালো গৰম যে
অ অ সে গৰমত যাব নালাগে অকণমান ঠাণ্ডা পৰিলে যাব তেতিয়া অকণমান ধুনীয়াকৈ চাবও পাৰি এতিয়া গৰমত উৎপাতকে চব চোৱা যায় হয়
তাতে সেইদিনাখন ইমান গৰম আকৌ সেইদিনাখন সোমাবই নোৱাৰিলো এনে ওপৰত মই অকন চালো আৰু গুচি আহিলো অ সেইকাৰণে ঠাণ্ডা হলে যাম ঠাণ্ডা বুলিও হওক তেতিয়া ভালকে চাব যাম এতিয়া বোলো এতিয়া ওপৰৰ পৰা চাই গুচি আহিলো আৰু
অ
অ এনেকে ফুৰিছো বাৰু এনেকে আমাৰ এতিয়া মা মাজুলীলৈও গৈছিলে কিন্তু মই মাজুলীলৈ যাব বনাই লো আমাৰ মানুহ খিনি গ'ল এইফালে আমাৰ এইফালে মানুহ খিনি গ'ল কিন্তু মই যাব নোৱাৰিলো মোৰ ল'ৰা পৰীক্ষা হৈ আছিল যে তেতিয়া
অ মাজুলী হে ৰাসত যাব লাগে হয় তাত বোলে ৰাস ধুনীয়া হয়
পাই কিন্তু এ হে যাব নাপালো আৰু মই মোৰ ল'ৰা তেতিয়া পৰীক্ষা দুদিন তিনিদিনৰ পিছত পৰীক্ষা আছে আছিলে পৰীক্ষাৰ কাৰণে মই বোলো নাই পৰীক্ষা আকৌ ল'ৰাটো ন মই আকৌ মাজুলীত গৈ পেলাই যিমান নহওক ল'ৰা ছোৱালী পৰীক্ষা পৰীক্ষা বুলি
এতিয়া আৰু যাব আৰু অ অ হ'ব দিয়ক